মোৰ খবৰ ভালে, তোমাৰ?
মোৰো ভাল। পিছে কি কৰি আছা?
এ এনেই আছো ৰবা। তুমি কি কৰিছা?
মই এনেই আছো আৰু। পিছে নাস্তা হল, চাহপানী খালা?
চাহপানী খালো। তুমি-তুমি খালা?
অ খালো, পিছে গৰম বন্ধ কেনেদৰে গৈ কআছে?
গৰম বন্ধত আৰু, আমাৰ আৰু, ফুৰিবলৈ যোৱা নাই না, ঘৰত ঘৰতে আছো, খেতি বাৰীৰ কাম কৰি আছোঁ।
অ খেতি বাৰীৰ কাম কৰিছিলো আমি, অ তুমি গাঁৱত আছা ন?
অ মই গাঁৱত আছো।
কোৱাচোন অকনমান কেনেকুৱা চলি আছে খেতি-বাতি?
খেতি-বাতি আৰু, বৰষুণ নিদিলে ডিষ্টাৰ্ব হয়, মানে পানী নহয় না। বৰষুণ নাহিলে ডিষ্টাৰ্ব হয়, পানী নহয় তাৰে পিছত। আমাৰ পানীয়ে, পানী হ'লে কথা নাই পানীয়ে আমি তাত পানী হলে আমি ৰুব, ৰুব পাৰোঁ, সংকান্তে।
উম হয়। সেইকাৰণে অকমান মানে অসুবিধা হয় আৰু ন, পানী নোহোৱাকে।
পানী নহ'লে অসুবিধা হয়।
আজিকালি বতৰ কিমান মানে তোমাৰ উবজাজনক নহয় ন কেতিয়াবা ৰ'দ দিয়ে, কেতিয়াবা বৰষুণ দিয় পতকে আৰু কেতিয়াবা এনেকুৱা গৰম দিয়ে, ঘৰটো ওলাব নোৱাৰি।
হয়।
তোমাৰ পিনে বতৰ কেনেকুৱা আজি?
বতৰ মোৰ পিনে কালি ৰাতি বৰষুণ আহিছিল।
উম।
এতিয়া ৰ'দ দিছে।
ৰদ‌ দিছে, আমাৰ ইয়াত দিছিলে, ৰাতিপুৱা পৰা বৰষুণে দি আছে, ইমান জোৰছে দিয়া নাই, লাহে-লাহে দি আছে আৰু।
হয়, হয়, আমাৰ ইয়াত বন হৈছে বৰষুণ নাই দিয়া এতিয়া।
অ'হ।
তুমি ক'ত আছা, চহৰত আছা?
অ মই চহৰত আছোঁ, গুৱাহাটীত আছোঁ, পিছে তোমাৰ অ গৰম বন্ধত কৰ'বাত যাবা বুলি ভাবিছা নে নাই?
মই যাম বুলি ভাবিছোঁ।
কত?
ফুৰিবলৈ যাওঁ বুলিয়ে ভাবিছোঁ, চহৰত যিখিনি ফুৰিবলৈ যাম বুলি ভাবিছোঁ।
অ'। ভাল দিয়া, মোৰ মতে চহৰতে তোমাৰ পাহাৰীয়া অঞ্চলত গ'লে বেছি ভাল। গৰম দিনত মানে পাহাৰীয়া অঞ্চলত বতৰ বহুত ভাল হৈ থাকে ন?
হয়, হয়।
টাৱাং গ'লে বেছি ভাল হয়। আৰু আমি টো ইমান গৰমত থাকি-থাকি আমাৰতো গৰম লাগেই নহ? চহৰত থকা গাঁৱত থকা আজিকালি গৰমেই হৈ আছে চব জেগাত। পাহাৰীয়া অঞ্চল গলে মানে বতৰটো বহুত ভাল নহ তাত? এনেকা হৈ থাকে। বতাহ মাৰি থাকে ঠাণ্ডা-ঠাণ্ডা, মই ভাবোঁ গৰম দিনৰ কাৰণে পাহাৰীয়া অঞ্চল যোৱা বেছি ভাল।
হয়, হয় তুমি ঠিকে কৈছা। পাহাৰীয়া অঞ্চলত আমাৰ বতাহটো গছ -গছনি আছে না? গছ -গছনি বতাহটো লাগি থাকে গাত মানে বতাহটো হৈ থাকে এনিটাইম পাহাৰীয়া অঞ্চল বিলাকত।
অহ।
মই-মই উ মই ভাবিছোঁ চাওঁ মইয়ো ভাবিছোঁ চাওঁ, পাহাৰীয়া অঞ্চলৰ খিনিয়ে যাওঁ বুলি ভাবিছোঁ।
অ', হয় নেকি? ক'ত যোৱা, ক'ত যাবা, পাহাৰীয়া অঞ্চল?
পাহাৰীয়া অঞ্চল ভাবিলে তোমাৰ অ', আছে তুমজাং আছে তুমজাংউ যাব পাৰি।
অ', মই তুমি ভাবি আছা, অৰুণাচল অৰুণাচলৰ পিনে যাবা ন?
হয়, হয়।
যিমান ভাল সিমান অকনমান, সিমানটো বেয়া আৰু বা অকনমান বাধা আছে পাহাৰীয়া অঞ্চলত। তুমি পাহাৰীয়া অঞ্চলত যিমান ভাল আমাৰ কাৰণে আৰু। কলে কি ভাল ভাল দৃশ্য দেখিবও পাৰি ন?
উম।
মানে প্ৰাকৃতিক দৃশ্য দেখিব পাৰি ইমান ভাল ভালকে।
হয়।
ভাল লাগে কিন্তু ধৰা তাতো কেতিয়াবা বহুত অসুবিধা দেখা দিয়ে। মাজে সময়ে যেতিয়া বৰষুণ বেছি দিয়ে নহ ভূমিস্খলন হয়। ৰাস্তা ঘাট বন্ধ হৈ যায়। ৰাস্তা ঘাট বন্ধ হৈ গলেতো আমি ফচি যাব পাৰোঁ নহ? হেটো পেলাই অতকি যাব পাৰোঁ। আহিব উভতি আহি পেলাই ৰাস্তাটো খুলিব লাগিব নহ, আকৌ ভালকে হ'ব লাগিব বনিব লাগিব।
আৰু, হয় তুমি কিয় কৈছা। তুমি ঠিকে কৈছা, বৰষুণ অঞ্চলত পাহাৰ বিলাক খহি পৰে না খহি পৰে ভূমিস্খলন সৃষ্টি হয়।
হয়। সেইখিনি চাই চিনি আমি মানে যাব লাগে ফুৰিবলৈ। এনেই গৰম দিনত পাহাৰীয়া অঞ্চল নগৈ বেলেগ জেগাত যে যাবও নোৱাৰি ন?
নোৱাৰি-নোৱাৰি।
বেলেগ জেগাত গ'লে আৰু কি, এ গৰমেই পাম। পাহাৰীয়া অঞ্চলত অকমান শান্তি পোৱা যায়। ন মানুহ-মানুহ বেছি নাথাকে ন, কম-কম মানুহ থাকে।
হয়, হয় তুমি ঠিকে কৈছা। তুমি কি ভাবিছা এতিয়া?
মই ভাবিছোঁ তোমাৰ, ময়ো পাহাৰীয়া অঞ্চলত যাম কিন্তু ধৰা লগৰীয়াবোৰ লগতে যাম ভাবি তোমাৰ এ- এই এসপ্তাহ দহ দিনৰ ভিতৰতে যাম হ'বলা।
হয় হয়
চবেই মিলাই আছে ধৰা ডোবাই গ'লে যাম চাগে এবাৰ মেঘালয়ত তো গ'লো বহুতবাৰ শ্বিলঙতো গ'লো কিন্ত তাতো মানুহ বহুত। থাকে ন গ'লে শ্বিলং যায় অৰুণাচলতো। বহুত মানুহ যায় ভাবি আছো এইবাৰ মিজোৰাম মিজোৰাম পিনে যাওঁ। সকলোৱে কৈ আছে বলা মিজোৰাম যায় আহো হ'ব দিয়া মিজোৰামে যাওঁ বুলি ভাবিছো।
হয় হয় তুমি ঠিকে কৈছিলা।
উ
তুমি ঠিকে কৈছা ময়ো ভাবিছো চাও কি হয়। এতিয়া চকান্তি যাও মানে। পৰহি মানে যাওঁ বুলি ভাবিছো কি হয় চাওঁ এতিয়া ময়ো।
অ পিছে মই ভাবো- ধৰা তুমি পাহাৰীয়া অঞ্চলত যিমান ভাল ন। তুমি এনে বস্তু এটা দিম ছ নে লক্ষ্য কৰিছা নে ধৰা আমি এ চহৰত বা গুৱাহাটী ধৰা। কিবা এটা বস্তু কিনিবলৈ হলে দশ টকা বিশ টকা পাওঁ। কিন্তু পাহাৰীয়া অঞ্চল তেনেকৈ নহয়।
হয় হয় হয়। হয় হয় তুমি ঠিকে কৈছা। চাওঁ ময়ো কি হয় তুমি কোৱা মতে।
যাব চেষ্টা কৰোঁ ময়ো পৰহি মানলৈকে। তুমি তুমি ঠিকে কৈছিলা। তুমি কোৱা মতে মই যাব চেষ্টা কৰো পৰহী মানলৈকে।
তুমি গ'লে কাৰলগত যাবা।
মই গ'লে ঘৰৰ মানুহৰ লগতে যাব লাগিব আৰু।
আহ ঘৰ সকলোক লৈ ন। ভাল ভাল যাব পাৰি।
উম
মই ভাবো যাব লাগে। এপাক হ'লেও গৰমত থোৰেদি গৰম বন্ধ অকমান উপভোগ কৰিব লাগে ঘৰৰ পৰা ওলাই।
হয় হয়
চাই পিনে ক'ত চুলিছে কিমান ভাল ভাল দৃশ্য চাব পাৰি ন গৈ পালে।
অ হয় পাহাৰত গ'লে প্ৰাকৃতিক সৌন্দৰ্য দেখিব পোৱা যায় না।
উম আৰু পাহাৰীয়া অঞ্চলত চাবাচোন ঝুম খেতি কৰে যে। মাটি কাটি পেলে যে স মানে তোমাৰ সমান কৰি পেলাই যে তাত যে খেতি কৰে। দেখিবলৈ কিমান ভাল লাগে ন উম। ময়ো ভাবিছো তোমাৰ। মই ভাবিছো ময়ো কৰিম বুলি মোৰ এটা আছে আশা এটা আছে ময়ো পাহাৰত কৰিম। ঝুম ধৰণৰ কাম আমি নোৱাৰিম ন আমি বেছি এলেহুৱা মানুহ হৈ গৈছো।
হয় হয় আ আমাৰ আগৰ মানুহ বিলাক। মানে ককা- আইতা বিলাক সেই আছিল। মানে খেতি বাৰী এতিয়া আমাৰ হৈছে খেতি বাৰী কৰিবলৈ আমি টান পাওঁ আগৰ মানুহে। খেতি বাৰী কৰি বেছি ভাল পাইছিল।
হয় হয়। অ আজিকালি ধৰা চব মানুহ আধুনিক হৈ পৰিছে ন মানুহে এইটো বুজি নাপায় যে খেত। খেতি - বাতি নহ'লে আমি জীয়াই থাকিব নোৱাৰো খেতি- বাতি। গ'লেহে আমি খাবলে পাম।
অ, হয় তুমি ঠিকে কৈছিলা, খেতি-বাতি নোহোৱাকে আমি খাবলৈ নোৱাৰো। খাবলে নেপাওঁ আমি। আমি যদি খেতি নকৰো খাবলৈ নেপাওঁ খেতি কৰিলেহে আমি খাবলে পাম।
হয়। মই যিমান ভাবো মানে ধৰা খেতি - বাতি কৰিব সকলোৱে গম পাব লাগে কিন্তু আজি কালিতো। মানুহে গমেই নাপায় ন' খেতি কেনেকুৱা কৰে চহৰ মানুহে
হয়-হয়।
গাঁৱলীয়া মানুহ চাবাচোন যিখিনি মানুহে খেতি কৰে কৃষকসকল কৃষকসকলে মানে। কষ্টতটো কৰিব পাৰে বেছি তহতে গম পায়। কেনেকে কাম কৰিব লাগে সিহঁতক কষ্ট বেছি কৰিলেও কাৰণে সিহঁত মে বেছি সময় জীয়াই থাকিবও পাৰে।
হয়-হয়।
চাবাচোন আ চহৰৰ মানুহ কিমান দিন থাকিব পাৰে। ষাঠিসত্তৰ বছৰ কিন্তু তোমাৰ গাঁওত, সেই কৃষকসকল মানুহৰ গাতো গাত বল থাকে হাতীয়ো বছৰতো। তাহতে নিজে কৰি খাবলে শক শক্তি থাকে। ভাবো খেতি কৰিবলৈ জাতটো বহুত উচিত মানে তোমাৰ উচিত। সকলো গম পাব লাগে।
হয়।
সেইয়াই,
তুমি-তুমি ঠিকেই কৈছা। মই কি ভাবো মানে তুমি-তুমি যিখিনি কথা কৈছা। তুমি যিখিনি কথা কৈছা তুমি।
উম,
মই তাতে সন্মতি দিছো তোমাৰ কথাখিনি তোমাৰ কথাখি শুনি ভাল লাগিছে মোৰো। আৰু আমি তুমি যিখিনি কথা কৈছা, তুমি সেইখিনি কথা ৰাইত। তুমি কোৱা কথা খিনিও ৰাইত। কিন্তু, অ, মানে তুমি আমি যদি খেতিবিলাক আমাৰ যদি অঞ্চলত কৰা নাযায়। গাঁৱলীয়া অঞ্চলত, পাহাৰত তুমি পাহাৰত কৰিব পাৰে খেতি। যেনে মাকৈৰ খেতি। এইবিলাক কিবা কানি বস্তু বহুত উৎপন্ন কৰা হয় পাহাৰতো আমাৰ গাঁৱতো কৰা হয়। গাঁৱত খেতি যদি আমি নকৰো আমি চহৰৰ মানুহে খাবলে নাপায় নহয়।
হয়-হয়। এ চহৰতটো জগাও নাই ন। খাইও নাই খেতিও নাই কথাৰো নাই ক'ত কৰিব খেতি গম পালে। ইমান মানুহ কম-কম এখন এঠাইত থাকি ইমান এখন মানুহ ইমান মানুহ।
জগা নোহোৱা হৈ যায় ন জগাৰ অভাৱ, তাত কাৰণে খেতিতটো কৰিব নোৱাৰি চহৰৰ গাঁৱত আমাৰ জগাৰ ইমান অভাৱ নাথাকে। খেতি পথাৰ বহুত মানুহে কৰি পেলাই সৰু-সৰুৰ পৰা শিকিব পাৰিছে। তাকে মোৰ মতে মানে তোমাৰ খেতি কৰাতো বহুত ভাল আৰু খেতি কৰিব লাগে। মানুহ মানে নিজৰ আমাৰ অসমীয়া-অসমীয়া যিটো সংস্কৃতি ন। সেইটো মানে বৰ চাই ৰাখিব লাগে অ, খেতিটো কৰি পেলাই।
হয়-হয়।
আমি চেষ্টা কৰিম আৰু খেতি কৰি শিকিবলে। পাহাই আৰু ফুৰিবলে অ, অ, হ'ব দিয়া পিছত কেতিয়াবা কথা পাতিম বেলেগ এটা বিষয়ত। হব দে ৰাখিছো।
হ'ব দে।